অ', শুনা পাইছেনে, অ।
এ', ঘৰলৈ আহিলে নেকি?
অ', ঘৰলৈ আহিছোঁ মানে।
অ', - অ', - থাকিব নহয় ন।
আ পৰহি যামগৈ।
অ',।
পৰহি নহয় পঁচিশ তাৰিখে যামগৈ।
অ', - অ', -। বাকী, ভাত পানী খোৱা হ'লেনে?
পানী, ভাত পানী বনাইহে আছোঁ, খোৱা হোৱা নাই।
অ', মই আকৌ আপুনি ডিউটি কৰি আছ তে', বুলি দিনত ফোন নকৰিলোঁ, ভাবিছিলোঁ এবাৰ দিনত কৰিম বুলি।
অঁ', নাই, কিন্তু আজি বিজি মানে সেই নমহীয়া যে এনেকৈ কে, পাতে।
অ', - অ', - অ',।
অ', এনেই, এনেবাৰ আমাৰ ইফালে তেনেকুৱা নিয়ম নাই কি নজনী মানুহ মাতিব লাগে এনেকে পাতে নহয়
অ', - অ', - অ', - আমাৰ এইফালে হৈছে বাৰু দেই অ', নমহীয়া সকাম।
এই লোৱাৰ আছামৰ পিনে মানে আকৌ বহুত ডাঙৰ তাকে, পাতে নহয়। পাঁচমহীয়া সাতমহীয়া এ', - এ', সাতমহীয়াটো বহুত ডাঙৰ ডাঙৰকে পাতে মানুহ মাতিবলৈ
অ', - অ', আমাৰ সেই পাঁচ, পঞ্চমৃত্যু পাতে আৰু এই হে সেটো সে, অ', নমহীয়াটো
উম',।
আপুনি হেৰি আ', আপাৰ আসামৰ ফালে নেকি?
আপাৰ আসামৰ ফালে নহয়। এই, আমাৰ আমাৰ ফালেও মিডল আসামে
অ', - অ',।
অ', নগাঁও মৰিগাঁও ছাইডতো কৰে নহয়? উম', এটো একেই চাগে আমাৰ নিয়মবিলা তাকে
অ', -অ', - লোৱাৰ আসামৰ বেলেগ আপ আপাৰ আসামৰ বেলেগ।
বেলেগ বেলেগ লোৱাৰ আসাম যিয়ে যায় মানে বহুত খৰচ
খৰচ হয়।
আহঁ। বহুত খৰচ এইবিলাক কাৰণে মানে আৰু ইমান মানে পাতি পেলাই একদম বিয়াৰ নিচিনাকৈ,
বিয়াাৰ নিচিনাকে পাতে হয় হয় মোৰ মামী লোৱাৰ আসাম হয় নহয় আহ মই মামীৰ ক্ষেত্ৰত চাইছো মানে। অঁ
অঁ
অ সেয়া মোৰ দেউতাৰ লোৱাৰ আসাম এ হয় বাৰু
অঁ লোৱাৰ আসাম ৰ নেকি? হু কিন্তু কথাবিলাক এতিয়া নালাগে দেখোন
নহয় মানে দেউতা মিডিল আছামত চাকৰি কৰিছিলে তাতে থাকিলে,
অঁ।
কিন্তু সেই আমিও সেই তাতে মানে ডাঙৰ দীঘল হৈ মই এতিয়া বিয়া হ'লো আপাৰ আচাম ত, বা বিয়া হল উম। অ সেইটোৱে।
অঁ আৰু ল'ৰা আছেনে নাই?
মোৰ দাদা আছে। সি বিয়া পতা নাই বাৰু
অঁ বিয়া পতা নাই অ তেতিয়াহ'লে সেই, চাগে সেই সেইটোৱে ফ'ল' কৰিব চাগে নহয় মানে ল'ৰা ছামৰ যিটো নিয়ম
অ নহয় নহয় নহয় নহয় আমি মেজি নাছো চচা হাকুলো
অঁ সেইটো হ'লে ভাল মানেদ নহ'লে বাৰ্ডেন টাইপ হৈ যায় দেখোন। নহয় জানো মানে অলৰেডি বাচ্ছাটোৰ জন্ম হওঁতে কিমান খৰচ? ডাঙৰকৈ এটা খৰচ সেইটো লাখত খৰচ যায় আজি আৰু এতিয়া মানে প্ৰাইভেটত আৰু গভমে বেলেগ কথা বাৰু আৰুতো নৰ্মেলটো ডক্তৰে আজিকালি নকৰেই
নকৰে
নকৰে হেনেকে লাখ ত খৰচ হয় তাৰপিছত বাচ্ছাটো হোৱাৰ পিছতো বহুত খৰচ
ভগৱানে নকৰক আজিকালি মেক্সিমাম বাচ্ছাৰে জণ্ডিছটোৰ লগত আহে
অ অ আহে কিছুমানৰ নাই বাৰু অ তাৰ মাজতো কিছুমান হেল্ডি তেনেকুৱাে তেনেকুৱাও শুনিছোঁ
এইটো মানে নৰ্মেল হয় আপোনাৰ মানে জণ্ডিছচাহাটো যে সেইটো মানে এতিয়া সাধাৰণ কথা অ সাধাৰণ কথা মানে সেইটো কাৰণে সেইখিনি সময়ত আপোনাৰ ৰ'দৰ পোহৰটো ল'ব লাগে দি ভিটামিনটো সেইটো মানে আপোনাকো কৈছোঁ বহুত ইম্পৰ্টেণ্ট মাকজনী এই কি প্ৰেগ্নেঞ্চি প্ৰিয়ডত
অ গোটেইটো পিৰিয়ডত ল'ব লাগে
ডি ভিটামিনটো মানে বহুত দৰকাৰী ৰাতিপুৱা সূৰ্য পোহৰটো যে
অ অ অ
মানে সেইটো বহুত দ উম সেইটো দিয়ে কিন্তু মানে আপোনাৰ দিছিলে মোৰ বাৰু ভগৱানৰ কৃপাত মানে নহ'ল বাৰু দেই আৰু বহুত বাও মানে সেইদিনাখ ম সাতটা বাচ্ছা হৈছে আমাৰ এই ছয় নম্বৰটো
বাকীকেইটা কি
বাকীকেইটা ছোৱালী ইয়ে ল'ৰা
অ
কিন্তু সেই গোটেইকিটাই মানে জনডিছ হৈছিলে কিন্তু ভগৱানে কোৱাত ইয়া নহল বাৰু কৃষ্ণপ্ৰভু নকওঁ বাৰু বহুত দিন আছে
হু হু একো নহয় এই আমাৰ সেই বাৰ ল'ৰাটোৰো হোৱা নাই মানে কিন্তু তাৰ এতিয়া তাৰ অ' সেয়া দেউৰেকৰ ছোৱালীকেইজনী সিহঁতৰ এজনী ইহঁ সিহঁতৰ হৈছিল হ'বলা তাৰ আকৌ নৰ্মেল ডেলিভাৰী হোৱা হেই এইটো উপায় নাই, সেইটো ভাগ্য আৰু।
না এটো মানে ন মানে কি সাধাৰণ কথা একো নহয়তো। আপুনি সেই বাচ্ছা অ অ। হেৰি ৰ'দৰ পোহৰটো দিলেই হ'ল। গৰম হওক, ঠাণ্ডা হওক। মানে ৰ'দৰ পোহৰটোৱে বহুতখিনিয়ে হেৰি কৰে।
উম। সেইটো হয়। মোৰ আকৌ এনেকোৱা হৈছে ৰ'দৰ পোহৰ মানে মই সেই। হিঃ হিঃ যিখিনি সময়ত মই ওলাই যাওঁ। অফি অফিচলৈ অফিচলৈ যোৱা সময়ত পাওঁ মানে। এতিয়া আকৌ সেই খোজকাঢ়ি খোজকাঢ়ি যাওঁ ন সেইখিনি অলপ অলপ সেইখিনি পোৱা যায়। তাৰপিছত আকৌ আহোঁতে সেইখিনি এতিয়া আকৌ মানে বহুত বেছি ভাগৰ লগা হৈ গৈছে। মই ৰুমৰ
নহয়, অহ, নহয়-নহয়। পাওঁ পাওঁ পাওঁ পাওঁ। মই গৈছিলো তো এইবাৰ যাওঁতে।
অঁ দাই দালটো বেছি দূৰ নহয়। এতিয়া তথাপি মোক সেইখিনি যাবলে মানে মোৰ ইমানেই হেপাই-হেপাই পেলাই মই ৰুম পাওঁহি আকৌ মই অফিচতো বহুত ভাগৰ লাগে। অফিচতো গৈ পেলাই মই বহুত টাইম বহি লওঁ। এই যে মই এই মোৰ লগত কোনো নাছিল তেতিয়া আৰু। কাম চাম কৰিল লৈ মই যেতিয়া অফিচ পাওঁ। তাত মই চল্লিছ-পঞ্চল্লিছ মিনিট এনেকে বহি লওঁ মানে। নোৱাৰোঁ, এনেকুৱা। হেল্ল'। হেল্ল'। হেল্ল'! হেল্ল'।